হেল্ল', অ', শুনি আছো, - শুনি আছো ', ক',
কি খবৰ?
এ', মোৰ খবৰ কি', বেয়া হ'ব নো', ভালেই কিন্তু অকণমান স্বাস্থ্য, চত হে অকমান ঠিক নহয়। তাকেই নে। এনে অলপ কিবা -কিবি গাটো বৰ ভাল-লাগি থকা নাই। বহি আছো আৰু আগফালে আৰু বতৰ পোৱা যে
অহ, ঔষধ খাইছ নে?
নাই-নাই, নাই খোৱা। এতিয়াও এইকণতে ঔষধ খাম নেক?
বাকী খোৱা-বোৱা?
খোৱা-বোৱা হ'ল। আজি সোনকালেই কৰিলো, তোৰকছোন? ভাল? তোৰ কহ?
উম', ভালেই বাৰু।
অহ, কি কৰি আছনো এতিয়া?
মই ভাতকেইটা খাই আজৰি হৈছো।
অহ
উম
উম সেইটোৱে বাৰু এতিয়া এ আমনি লাগিছে আৰু।
নকবি আ পায়।
উম
তোৰ এইবাৰ বিহু বোৰ ঠিকে গ'ল?
বিহু সেই তেতিয়াই গ'ল, তই এতিয়াই বিহু কথা সুধি দিছ ঘপকে।
খবৰটো ওলাইচোন ফোনে কৰা নাই।
অ নহয় কালি মইয়ো সেই ফটো কেইখন মান দেখি। খিলো কালি মানে কিবা ৰিমাইণ্ডাৰ আহে যে তেতিয়া মানে ফটো কেইখনমান দেখিলো। আগতে হুঁচৰি গাবলৈ যোৱা কি বা যোৱা।
অ ততি এইবাৰ ক'ত-ক'ত গালিগে হুঁচৰি?
খাম বুলি ভাবিয়ে আছিলো সেই ফটো কেইখন।
অঁ তহঁতি ক'ত-ক'ত গালিগৈ বাৰ হুঁচৰি?
আমি ওচৰতে গালো, ওচৰ কেইঘৰে গাইছিলো। আৰু অকনমান এই আমাৰ ইয়াৰ পৰা উঠি মেলি বাহিৰত যিকেইজন আছিলে যে যিকেইটা ঘৰ। সিহঁত কেইটাৰ তাত গালোগে। হ'লেও ইমান বেছি নহয় আৰু মানে আমি অকল তিনিদিনহে গাইছো
অ কিমান পইচা উঠিলে
পইচা অলপ মান উঠিলে কিন্তু দেই আমাৰ তোৰ চল্লিশ হাজাৰ মান টকা উঠিলে
তহঁতি অকল লোৱা সনেকাজনে ছোৱালীও আছিলে
চিলো ছোৱালী নাই
অ এই চবৰে ঘৰতে গাৱ নে নে এনেই চাই ল
এ চাই ল আৰু ক'ত গাম কি কথা উ তেনেকে আৰু মানে ক'ত গাম কি কথা মানে ঠিক তেনেকুৱা নহয় আমিতো আমাৰ গাঁওত গ'লে আমি গোটেই কি ঘৰে গাইছো আৰু ইয়াৰ পৰা বাহিৰত মানে গাঁওৰ পৰা এতিয়া বাহিৰত যিকেইজন গ'ল সেইকেইজনৰ ঘৰে ঘৰে গাইছো তোকে
এ আৰু মানে এনে চবৰে ঘৰত গাবলে ক, নহয় ত বাকী বাহিৰত মানে ধৰ নিজৰ গাঁওখনৰ বাহিৰত গাব গ'লে মানে সবৰে ঘৰতে গোৱাতো সম্ভৱো নহয় ন ইমান খিনি ঘৰ
অ ইমান খিনি কেনেকে গাবি আৰু আৰু এই ইমান সময় নাথাকে ন চবৰে
উম আৰু সেইদিনতো টু কিমান গৰম? গৰমটোও বহুত উ, আৰু তাতে মানুহবিলাকো হা, আমি গাঁওতে দুঘৰমান। তাৰ পৰা খানা এটা খালোঁ আৰু।
অ আমি মানে তহাঁতে কি, গাঁওৰ ছোৱালীখিনি নে বোৱাৰীখিনি এনেকে লগ হৈ লৈছিলি চাগে!
ল'ৰাখিনিও আছিলে বাৰু, ল'ৰা ছোৱালী চবেই মিলি তেনেকেই আছিলোঁ।
অ' তাকে!
আমি মুঠতে খানা এটা খাওঁ বুলিহে গালো আৰু।
অ আমাৰো তেনেকুৱা উদ্দেশ্য বেলেগ একো নাছিলে, আমাৰ এনেকে ৰাস্তা এটা বেয়া হৈ আছিলে সেইটো ঠিক কৰাৰ কথা ভাবিছিলোঁ। নামঘৰলে পইচা অলপ আগবঢ়াম বুলি ভাবিলোঁ তেনেকুৱা
উম! আৰু এনেও মানে বিহুতটো আহিলে দেখোন, হুঁচৰি যোৰা আহিলে, মানুহে মানে এনেও প-পইচাটো দিবলৈ বিচাৰেই। হয় বছৰেকৰ মূৰত এবাৰ হে হে আহে।
উম। আৰু মানে সকলোকে ভালকে আহি আশিৰ্বাদটো ল'ব বিচাৰে ন?
উম, আৰু মানে তোৰ আজিকালি এইটো বাৰু কমি গৈছে, এইটো শ্ৰৱণ কীৰ্তনটো যে।
অ শ্ৰৱণ কীৰ্তন কৰে আগতে। এতিয়া, এই এতিয়াও কৰে।
কিন্তু কমিছে বহুত কমিছে আগতকৈ।
অ কমাটো কিন্তু কমিছে। আমাৰ ফালে এতিয়াও হয়। কিন্তু বহুত কম মানে।
মানে ভাকো ভাল লাগে তোৰ মানে একদম পুৰা নেগেৰা নাম গাই মেলি
কিবা এটা মানে উম। এ হুঁচৰি যোৱা ভাল লাগে বাত ঢোলৰ মাতো শুনেলে কাৰা ভাল নালাগিব? উ কিন্তু এ এটা কথা এটা চাবি এতিয়া মানে হুঁচৰিটো গালেহি এনেকুৱা কিছুমান মানুহ আছে ধৰ ডাইৰেক্ট আহি পেলাই গাড়ীখন আহি ৰখিলেহি। ৰখাৰ পিছতে তোৰ ঘৰত গালে ত ইঘৰ মানুহে মানে ৰখি ৰখি থাকিব যে আমাৰ ঘৰতো গাবহি নেকি? এইবাৰ মানে আমাৰ তেনেকুৱা হৈছিলা। আমাৰ ঘৰলৈ এযোৰ আহিলে। তাৰ পিছত আমাৰ সেই বৰমাহত ৰ ঘৰ মানে দাদাহঁতে চাই আছে আৰু আহি আহিব আমাৰ ঘৰলৈ আহিব। তাৰ পাছত যেতিয়া মানে আমাৰ ঘৰত গাই পেলাই গুচি গ'ল। আৰু তাহতে অ আজিকালি আৰু পইচা থকা মানুহৰ ঘৰলেহে আহে এনেকে এনেকে মানে কৈছে। সেইটোত মানে বে অ টোত বেয়া লাগিছে
সেইটো ক'বই ক'বই চবৰে বেয়া লাগে ন সেইটো কথা কাৰণ সেইটোৰ নিজৰ লগতে সকলোৱে যদি মিলাই চাই তেতিয়া নিজে অনুভৱ কৰিব মানে কথাটো ইমান এটা ভাল নেলাগে ন কাষৰ ঘৰত গাব আকৌ আমাৰ ঘৰত নেগায়
বহুত অ বেয়া লাগিলে মানে সিহঁতে টো সেইটো এটা আশা এটা কৰিছিলে যে আমাৰ ঘৰলৈ ও আহিব
অ সেইটো আশা সকলোৱে ৰাখে সকলোৱে ৰাখে সেইটো আশা আৰু বিহুত বিহুত টো বোলে এনেকে আহি থকা হৈ থাকে মাজে মাজে সেইটোতো নহয় হুচৰিতো অহা বুলি ক'লে অকলহে বহাগৰ মাাহটোহে তাৰ বাদেতো আৰু নাই
সেইটোত মানে এতিয়া উ মানে কবলৈও বেয়া হয় বা নিজৰো বেয়া এটা লাগে।
অ সেইটো আছে আচলতে যিয়ে হুঁচৰিটো গাবলে আহে নহয়। সিহঁতে নিজে ভাবিব লাগে।
সেইটোৱে
উম
মানে এনে ঘপককে আহি পেলাই ধৰক এঘৰত সোমালে গালে আৰু গাই পেলাই আকৌ গুচি গ গ'ল
সেইটো ভাল নহয়
উম আৰু ধৰা আমাৰাবিলাক ঘৰ মানেতো গাঁৱৰ ঘৰ আৰু চববোৰ লগত লগতে। থকা নিচিনা নহয় জানো চহৰত হোৱা হ'লে বা বেলেগ কথা
অ কাৰণ আমাৰ ইঘৰে সি ঘৰৰ কথাও ইমান বিচাৰি থাকে ন
উম হম সেই বস্তুটোৱে মানে এ তাপা তহঁতৰ কিবা ঘটনা এটা শুনিছিলো যে হুচৰি গাওঁতে কোনোবা পৰিলে নে কি হ'ল বুলি।
সেইটো সেইটো বেলেগ কথা।
কোন কোন পৰিলে?
এ আমাৰ ওচৰৰে খুৰা এজন।
কি কেনেকে কি হল?
সেইজন পৰাতো কথা বেলেগ ঘপকে কি হল আমি ঠিকেই হৈ আছিলে হুচৰি আমি ঠিকেই গাই আছিলো চবেই গাই মেলি সন্ধিয়া সময়ত আহি থাকোতে। খোৱা জনি ইফালৰ পৰা আমাৰ তিনিআলি এটা আছে ঘঁ এন ইফালৰ পৰা আহি আছে আহিছেও চাইকেল আৰু বয়স অলপ হ'ল মানে, ইমান কম বয়সিয়া ন বয়স অলপ ফালৰ পৰা আহি আছে চাইকেল চলাই আৰু ইমান কিবা স্পীডত অহা দি আহে নহয়। বহুত মানে এক টো বাহি যে মানুহজনৰ চাইকেল চলাই থাকিলে তাৰপিছত কি হ'ল সিফালৰ পৰা আহি আছে আমি এফালৰ পৰা আকৌ লৰা খিনি অকমান চিঞৰ বাাখৰ কৰিয়ে গৈ আছিলো অ। আন্ধাৰো হ'ল ৰাতি তাৰপিছত আমাৰে দু আমা এনেকে ঘপকেই সন্মুখত ওলাই দিলে। ওলাই দিলে লুটি খাই হৈ পৰিলে নহয়, প দুখ দুখ পালেনে মানে পৰিলেও ক এই পুল এটা আছিলে।
অহ
পুল টো সিখিনীতে মানে ভয় খালে মানুহজনে
উম।
ঘপকে আামাৰ ঘৰপা দৌৰি ইফালপা ওলাই দিলেহি। মানুহজন চক খাই পুই গ'ল পুই পেলাই সেই পানীয়ে দুনিয়ে লেটি পেটি হল।
তহততে উঠাই মেলি দিছ নে? তহঁতে উঠাই মেলি দিছ নে?
আমিয়ে উঠাই মেলি দিছো আৰু কি কৰিম আৰু উপায়ও নাই। বেয়াও লাগিছে হাঁহিও উঠিছে সেইটো সময়ত।
মানে দুখ কাৰো নাই।
উম।
এক পক্ষৰো দুখ নাই উম সেইটোয়ে ৰা তি যে আৰু বুঢ়া মানুহ ঘপকে কোন আহি গ'ল বুলি আচলতে চখ খাই গ'ল আ মানে হুলস্থুল তেনেকে কৰিব আহি থকা নাছিলো ঘপকে হলো গলো যে সেইকাৰণে এইটো খবৰ তোক
এ মই গম পালো আও
অ
কিন্তু মানে ওলাই নহয় কিন্তু মানে মই মানে ভালকে আৰু গোটেই ঘটনাটো ব্যৱৰণ নাজানো মানে অকণমানকে গম পাইছিলো আও
অ সেয়াই এই ইমান বেছি নহ'ল বেছি হোৱা হ'লে কিন্তু অসুবিধা আছিলে ইমান বেছি নহল এই একেটা কাহিনীয়ে তহঁতৰ যে সেই দুদিন মান আগতে যে সেই মানুহজন যে পঢ়ছিলে তহঁতৰ ঘৰ আগফালে যে তহঁতে কি কি সেইজনোতো ভয় অ তই নাছিলি আকৌ ভয় খাই পৰিছিল সেই তেতিয়াৰ সতে একেই কাহিনীটো প্ৰায় একেই মুঠতে পৰা
উম
আ ঐ এই ককা জনৰ যে চকুত যে বল পৰিছিলে
অ হেৰিয়া গ এক খুৰাই যে খেলি আছিলে অ স সেইটো সেইটো যে সঁচাকে মনত পৰিলে উম
গোটেই কেইটাই খেলিলে গোটেই সেই তেনেকে এই বুঢ়া মানুহবোৰ বা মানে বয়সীয়াল মানুহবোৰ হে কিবা এটা হয়গে
এ সেইটো যে একদমেই মানে হ বেয়াও লাগিছে হাঁহিও উঠিছে মানে খুৰাই পেলাই হ বাই মাৰি আছিল খুৰাই মাৰি
আকৌ খুৰাই ভয়তে সেইটো কাৰণে পলাইও দিলে
আৰু ডাইৰেক গৈ ভাবিচাসুন ককাৰ চকুটোতহে পৰিব পাইছেগে।
ককা চকুত পৰি চকু নুফুটিলে বুলিহে।
সচাকে অ আৰু মানে বুত বহুত বয়সস্থ মানুহ ন।
সেইটোৱে সেইটো কাৰণেইটো অসুবিধা ন আৰু বয়সস্থ মানুহ বুকৰ হে সেইবোৰ হয়।
মানে ঘৰলে যাম বুলি ওলাইছিলেহে। ব'ব হেটৰ ঘৰপা।
উম। ভাবিছো বাৰু সেইটো মানে কোনেনো মাৰিম বুলি মাৰিব তথাপিও আৰু।
উম নহয় বল টো বেলেগতো পৰিবগে পাৰে কিন্তু জানো ককা ভাগৰ চকুতহে পৰিছে।
হয়।
উ
তোৰ খোৱা বোৱা হ'ল নাই এতিয়া?
খোৱা বোৱা হ'ল হ'ল, খালো।
উ মই খোৱাই নাই, তাকেই খাবলৈ লওগে।
খা খা ভালকে খোৱা বোৱা কৰ। গা বেয়া হৈ আছে বুলি কৈছোঁ আৰু তাতে এতিয়া বতৰটো অকণমান সলনি হৈ আছে
খোৱা খোৱাটো আচলতে খালো ৰাতিপুৱা এবাৰ। এ জলপান খাইছিলো যে এতিয়া ভাত অকনমান খাই লওঁ, হ'ব।
তেতিয়াহে মানে আহ, হব।
উম।